হেল্ল'
অ, শুনিছা নে?
শুনিছোঁ শুনিছোঁ।
কোৱা পিছে আজি কেনেকে মনত পৰিল?
মনত পৰিল এনে মানে বহুত দিন ফোন কৰা নাই তোমালৈকে। খবৰ কেনেকুৱা?
খবৰ ভালেই এ, কত আছিলা ইমান দিন গায়াব হৈ গৈছিলা যে তুমি।
এ নাই মানে তোমাৰ নম্বৰ টো মোৰ হেৰি হৈ গ'ল মানে সেনেকুৱা মানে তোমাৰ মনতো পৰা নাই নম্বৰো তেনেকে নাপায় কন্টেক্টত নাই তুমি বহুত দিন হ'ল।
উম, ময়ো অলপ কামত ব্যস্ত আছিলোঁ। ত' যোৱা নিশা ফিফা ৱৰ্ল্ড কাপৰ মানে তোমাৰ এই হাইলাইট চাইছিলোঁ তেতিয়া তোমাৰ মানে মনত পৰিলে।
হ', হ', ফিফা ৱৰ্ল্ড কাপ চলি আছে এতিয়া। অ', চালা নে কি খেলা তুমি যোৱাকালি।
অ', যোৱাকালি চাইছিলোঁ। অ', মনত পৰিল মানে তোমাৰ কথা কথা মনত কেনেকে পৰিল মানে ৱৰ্ল্ড কাপটো আহিলেই আ
অ', তুমি মানে অলপ বেছি বেছি জড়ত ন মানে ইয়াৰ লগত ফুটবলৰ লগত।
হয়, হয়, হয়।
তুমি মানে মেচৰ আগতে অলপ মানে প্ৰিডিকচন দিব পাৰা।
মানে জানো আৰু অলপ চলপ। মানে তে
উম, ত' কোৱাচোন তুমি প্ৰথমবাৰ ফিফা ৱৰ্ল্ড কাপটো কেতিয়া চাইছিলা?
প্ৰথম ফিফা ৱৰ্ল্ড কাপ মানেটো মানে মই চোৱা মই, এনে মই ফিফা ৱৰ্ল্ড কাপ মানে ষ্টাৰ্টিং হৈছিল উনৈশ শ ত্ৰিশ চনত হৈছিল কিজানি উৰুগুৱে অ' উৰুগুৱে চেম কি আনিছিলে এইবাৰ মানে মই চোৱাৰ কথা সুধিছা ন।
হয়, হয়, চব।
মই, মই মোটামুটিতো চোৱাৰ কথা কেতিয়াৰ পৰা চাইছো মই।
অ', কেতিয়া পৰা চাইছা?
মই এবাৰ তোমাৰ হেৰি পৰা হৈছিল। দুইহেজাৰ ছয় নে, দুই চনত এবাৰ সৰু হৈছিলো যে। য়া তেতিয়া সৰু হৈছিলো। তেতিয়া সিমান জনা হোৱা নাছিলো। তেতিয়া চাইছো ম তোমাৰা, ইতালিছেমপিয়ন হৈছে। সিমান নাজানো আৰু তেতিয়া গম পোৱা না-ছিলো। দুইহেজাৰ দচত কিন্তু দচৰ পৰা ভালকে জানা হৈছো আৰু। ফুটবল দচত
অ', ময়ো প্ৰথমবাৰ দুহেজাৰ দহতে চাইছিলো। তেতিয়া দক্ষিণ আফ্ৰিকা মানে কি জয় হৈছিলে।
দক্ষিণ আফ্ৰিকা জয় হোৱা নাই, তোমাৰ দক্ষিণ আফ্ৰিকাত হৈছিল।
চৰি চৰি দক্ষিণ আফ্ৰিকাত হৈছিলে অ'।
অ', দক্ষিণ আফ্ৰিকাত তোমাৰ চিয়ামে তাৰ স্পেইন হৈছিল তোমাৰ।
হয়, উম, উম,
অ', সেইটো মনত আছে মানে সেইবাৰৰ পৰা ভালকে চাইছো আৰু তেতিয়া অলপ জানা হৈছো। মানে দুইহেজাৰ ছয়ত নে, দুইয়ত মানে তোমাৰ ইটালী হৈছিলে। সেইবাৰ মানে সৰু হৈছিলো তেতিয়া নাজানিছিলো এনেই আৰু লগৰ লগত ডাঙৰ বিলাকৰ লগত চাই থাকো। দুইহেজাৰ দহত মানে চাইছিলো দক্ষিণ আফ্ৰিকাত হৈছিল। এতিয়া মানে তোমাৰ স্পেইন আৰু হেৰিৰ হৈছিল খেল এখন মানে, ফাইনেল স্পেইন আৰু তোমাৰ কাৰ হল স্পেইন আৰু তোমাৰ নেদাৰলেণ্ড নেকি? তোমাৰ না কাৰবাৰ হ'ল। মনত নাই কিন্তু সঠিককে স্পেইন আৰু কাৰবাৰ হৈছিল এখন।
আচ্ছা, আচ্ছা হয় নেকি। তো তোমাৰ মানে ফেভাৰেট নেচনেল টিমটো কোনটো?
ফেভাৰেট নেচনেল টিম মানে ফুটবলৰ?
অ', ফুটবলৰ।
অ', মই মানে আৰ্জেণ্টিনাক ভাল পাওঁ মানে। তোমাৰ
হয় নেকি। মেচিৰ ফেন।
মেচিৰ ফেন হয়, হয়, হয়। মানে মেচিক ভাল লাগে বহুত ভাল লাগে মানে।
অ', মোকো, মোকো ভাল লাগে মোকো মোৰ ছেমে টিম হয়। অ', আৰ্জেণ্টিনা ভাল লগা মেইন কাৰণটো হ'ল সিহঁতৰ পেশচন টিম ৱৰ্ড
হয়, হয়, হয়, হয় ভালে লাগে আৰু মানে মই জনা মতে আৰু তোমাৰ ইণ্ডিয়াৰ মানুহ বিলাকে খুব ভাল পায় আৰ্জেণ্টিনাক। তোমাৰ কেৰেলা চাইড হওক মানে তোমাৰ কলকাতাৰ হক। তোমাৰ ইয়াত বাংলাদেশ, বাংলাদেশৰ মানুহ বিলাকে খুব চাপোৰ্ট কৰে আৰ্জেণ্টিনাক। তুমি চাবাচোন কেতিয়াবা নিউজ বিলাকত।
অ এইটো সচা।
অ মানে আৰ্জেণ্টিনাৰ টিমটো ভাল লাগে মানে, চবে চাপোৰ্ট কৰে মানে, আমাৰ ইণ্ডিয়াই প্ৰায় চাপোৰ্ট কৰে। তোমাৰ মানুহবিলাকে
হয়। হয় আৰু এটা টিম আছে অ অ আৰু এটা টিম আছে। স মানে সেই টিমেও ভালে খেলে এ মানে ব্ৰাজিলৰ।
অ ব্ৰাজিলৰ অ অ ব্ৰাজিলতো ভালে ফুটবলৰ কাৰণে সিহঁত মানে বিখ্যতে আছিলে এটা সময়ত মানে তোমাৰ ব্ৰাজিলৰ তোমাৰ হয় হয় স্ মানে সিহতে পাঁচবাৰ চে্প হৈছে মানে। হায়ষ্ট তোমাৰ বিশ্ব ৱৰ্ল্ড কাপ চেম্পিয়ন হোৱা টিমটো হৈছে ব্ৰাজিল।
উম ব্ৰাজিলত ভাল ভাল খেলুৱৈ আছে। যেনে তোমাৰ এই নেমাৰ ৰনাল্ডো, নজাৰিঅ অ তাৰ পিছত এই কাকা বহুত আছে খেলুৱৈ।
কেলে টো চিনি পোৱাই ফুটবলৰ কিবা কলা মুুকুটা বুলি কয় নেকি তোমাৰ।
অ'
কিবা এনেকেই এটা নাম আছে, তাৰমানে পিয়ালে তোমাৰ। ব্ৰাজিলত মানে কিন্তু এতিয়া ব্ৰাজিলৰ টিম নাই, তেনেকুৱা আগতে চেম্পিয়ন হৈছিল।
আগতে চেম্পিয়ন হৈছিলে। এতিয়া অ' এতিয়া তোমাৰ এই আৰ্জেণ্টিনাই বহুত বেছিকে ভাল খেলে, ইহঁতে মানে জানে টেক্টিকেল ফুটবল টো কেনেকে খেলা হয়, ইহঁত
হয়। হয়। হয়। আৰু মানে সিহঁতে টিম হিচাপত নহয় মানে তোমাৰ এটা ফেমিলিৰ দৰেকে থাকে ইহঁতে, আৰ্জেণ্টিনাৰ টিমটো মানে এটা ফেমিলি হিচাপৰ দৰেকে থাকে তাৰমানে ইমান ভাল ইজনে সিজনৰ লগত মানে
উম।
কিছুমান টিমৰ তুমি চাবাচোন, নিমিলে গ্ৰুপতটো নিমিলে তোমাৰ কিন্তু নিমিলে লগৰ লগত তোৰ লগত কি নিমিলে তোমাৰ।
উম, মানুহে কিন্তু আহ দুই দুই দুইজনৰ লগত তেই কি কয় তোমাৰ তুলনা কৰি থাকে এই কি কয় মেচি আৰু ৰোনাল্ডো হয়নে।
অ হয় মেছি আৰু তোমাৰ খ্ৰীষ্টান ৰোনাল্ড নেকি তুমি খ্ৰীষ্টান ৰোনাল্ডো কথা কৈছা। অ' তুলনা কৰে তুমি কি ভাবা মানে কোন ভাল বুলি ভাবা তুমি? গোটাই মানে সিহঁতৰ কেৰিয়াৰটো চাই কিনে আৰু তোমাৰ কোনজন ভাল মানে তোমাৰ হিচাপত মানে দুইজনৰ গোটেই খিনি কেৰিয়াৰ হাতত চাপ চাব গ'লে মানে সিহঁতৰ মানে তুলি কিনো চাব গ'লে সিহঁতৰ গ'লৰ পৰাই এৱাৰ্ডৰ পৰাই গোটেই খিনি মিলাই মানে আৰু
অ' মোক অলপ ভাল লাগে তোমাৰ এই কি কয় অ' কি কয় লিঅ'নেল মেছি।
হয়, হয়, হয়।
লিঅ'নেল মেছি অলপমান মোক ভাল লাগে তাৰ মানে পেচেঞ্চ আছে, ভালদৰে খেলিব পাৰে ই। আহ, মানে তোমাৰ স্কিল আছে তাৰ লগত।
হয়, হয়। আৰু মানে মানে ৰোনাল্ডো আৰু তোমাৰ মেচিৰ মানে অনুৰাগী বিলাকে খুব কাজিয়া কৰি থাকে। যেনেকে আমাৰ বিৰাট কোহলি আৰু এম এছ ধোনিৰ। অনুৰাগী বিলাকে খুব কাজিয়া লাগি থাকে, এতিয়া মানে খুব কাজিয়া মানে তৰ্ক লাগি থাকে চ'ছেল মেডিয়াত।
তৰ্ক লাগি থাকে আৰু মই ভাবো এই দুজনক তুলনা নকৰিকে অ' নকৰি দুইজনকে আমি উপভোগ কৰাটো ভাল হয় নে।
হয়, হয়, হয়। দুইজনেৰে ভাল মানে দুইজনেৰে ভাল বানে হেৰি সৰু যেতিয়া সৰু পঢ়া পনা কৰি ডাঙৰ হৈছে, মানে বহুত হাৰ্ড ৱৰ্ক কৰি ডাঙৰ হৈছে মানে। মানে হাৰ্ড ৱৰ্ক কৰি মেলি কিননে ইমান ডাঙৰ হৈ গ'ল। মানে বহুত কষ্ট কৰি মানে সি সহঁতে হেৰি হৈছে
হয়। বাৰু দুইহেজাৰ বাইশ চনৰ ফাইনেল চাইছিলা নেকি তুমি?
অ'
আহ, কি মেচ আছিল তেতিয়া।
দুহেজাৰ বাইশত তোমাৰ হেৰি আছিল। অ' কি কৈছে।
অ' মানে কি মেচ আছিল। তেতিয়া কাৰ কাৰ মেচ আছিলে।
মানে দুহেজাৰ বাইচ্ছত ফাইনেলত তোমাৰ মই জন মতে ফ্ৰান্স আৰু আৰ্জেন্টিনা ৰৈছে।
অ', ফ্ৰান্স আৰু আৰ্জেণ্টনা হয়।
অ', তাত মানে তোমাৰ
এইটো এটা মানে ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ফাইনেল বুলিও কোৱা হয়।
অ', হয়, হয়, মানে এতিয়া আৰু একদম ভাল ফাইনেল হৈছে এইখন মানে আমি জানাত মানে ইমান ধুনীয়া ফাইনেল হৈছে মানে তিনি তিনি হ'ল লাষ্টত টাইবে টাইবেকাৰ লৈ গুচি গল।
উম।
মানে তোমাৰ টাইমত মানে ৰিজাল্ট নোলাল তাৰপিছত এক্সাষ্টাৰ টাইমটো এক্সাষ্টাৰ টাইমটো একো নহ'ল। তাৰপিছত টাই বেকাৰত মানে হেৰি হ'ল আৰ্জেণ্টিনা জয়ী হৈ গ'ল তোমাৰ।
অ' এই তোমাৰ যোনটো পেনাল্টি চট
হয়, হয়, হয়। মানে তোমাৰ কিবা পাঁচ তিনিত জয় হৈ গ'ল মানে ফ্ৰান্স দুটা পেনাল্টী মিছ কৰি দিছো।
অ'। হয় আৰু এই মেচটো চাই কিনে মইও আ, মানে আবেগ হৈছো। কিয় কোটি কোটি মানুহবোৰ মানে আৱেগ হৈ গৈছিল তেতিয়া।
হয়, হয়, হয়, আৰু তোমাৰ মই চোৱাত মানে ভাল ফাইনেল খেল হৈছে এইখন মানে মোৰ এতিয়া মানে, মই কমেন্ট্ৰী বিলাকো শুনিছো তেতিয়া মানে এনেকুৱা ফাইনেল বলে হো ভবাই নাছিল, মানে ফুটবলত তেনেকুৱা ফাইনেল হোৱা নাই।
হয়, হয় ঠিক কৈছা তুমি।
তোমাৰ এম বাপে হেট্ৰিক কৰিছিলে।
উম। ত অ', ক'ত চাইছিলা তুমি খেলখন?
খেলখন মই ঘৰতে চাইছিলো মানে টিভিতে চাইছিলো মানে।
হয় নেকি! আমি কিন্তু তেতিয়া বহুত ভালকে খেলখন উপভোগ কৰিছিলো প্ৰজেক্টত চাইছিলো।
হয়, হয়, হয়। মানে তেতিয়া প্ৰজেক্টৰ তেনেকে নাই, মানে অনা নহল। এইবাৰ ভাবিছো যদি এইবাৰ আৰ্জেণ্টিনা পাই আৰু মানে তোমাৰ, এইবাৰ প্ৰজেক্টৰত চাম বুলি ভাবিছো আৰু মানে। তোমাৰ চছেমি ফাইনেল পৰা।
অ', এই, এই, এই, মেচটো মোৰ মানে এতিয়াও মনত পৰে। এতিয়া মানে বন্ধুসকলে আনিছিলে স্নেকস, কোল্ড ড্ৰিংক, চিপছ, এইবিলাক বস্তু আনিছিলে আৰু মানে মেইন কথাটো কি হাফ টাইমত মই যেতিয়া চাহ বনাবলৈ গৈছো
হয়।
তেতিয়া এটা গ'লেই মিছ কৰি দিলো মই।
হয় নেকি? তাকেতো, মোৰতো মোৰতো গোটাই খেল নে মনত আছে মানে এতিয়াও ভাহি আছে মানে তেতিয়া আৰু খেলখন মানে গোটাই খিনি মনত আছে মানে এন বাপেই ধুনীয়া খেলিছে মানে। তোমাৰ মেচি দিলে দুটা গ'ল, এম বাপি দিলে তিনিটা হেত কৰিলে আৰু তোমাৰ এটা ডিমাৰিয়া বুলি কয়, তিয়াই দিলে এটা, তিনি তিনি হল মানে তোমাৰ।
তোমাৰ অ ভাল লগা পাঁচ, পাঁচ জন প্লেয়াৰ্চ কেইটাৰ নাম।
অ', ফুটবলে ক'ব লাগে ন?
অ', হয়।
ফুটবলো তো মোৰ মাতে মই চাইত চাব গলে মানে অ', মেছি ভাল লাগে। আগৰ দিনৰ কথাব নকওঁ বাৰু, উম, পেলে মাৰদনা হতৰ কথা নকওঁ। এতিয়াৰ কথা কৈছো বাৰু মই, তোমাৰ এ মেচিক ভাল লাগে তোমাৰ, তাৰ পিছত তোমাৰ নেইমাৰকো ভাল লাগে। তমাৰ তাৰে পিছত তোমাৰ হেৰিক ভাল লাগে তোমাৰ আৰু কি বুলি কয় এজন আছিলে চাৰ্জি ৰেমুজ বোলা।
হয়। হয়। অ।
আৰু তোমাৰ হালেণ্ড বোলা যেন আছে। নৰৱেৰ হালেণ্ড।
হালন অ অ
হালেন আৰু তোমাৰ এজন আছে, তোমাৰ কি বুলি কয়? এই নামটো পাহৰিলো ৰবা এই এ তোমাৰ এনেকে আৰু হেৰি আছে তোমাৰ এ জেমবলেগ কয় ফ্ৰান্সৰ তোমাৰ, তাৰপিছত মনত নাই পৰা বাৰু আৰু তোমাৰ আছে তেনেকে মানে। এই তোমাৰ হেৰিক ভাল লাগে, তোমাৰ হাকিমী বুলি কয় এজন। মৰক কৰো। তাৰপাছত চালাক ভাল লাগে তোমাৰ। এ আছে তেনেকি বেলজিয়ামৰ এনে ইডান হেজাৰত
হয় আজিৰ এই বিষয়ত কথা পাতি কিনে বহুত ভাল লাগিলে। সুন্দৰ অ তুমি কথা কৈছা। আহ। আশা কৰো আগন্তুক দিনত তেনেকে ভাল ভাল বিষয়ত
হয়। হয়। হয়। ভাল ভাল আমি আৰু খেল চাই থেকিমা আমি আৰু কথা পাতি থাকিম, মানে ফিফালৰ কথা ক'ব লাগে বহুত আছে মানে। খেলটো চ খেলটো চলি থাকিব। খেলৰ বিষ কৈ থাকিম বাৰু।
আহ অ হৈ যাব ঠিক আছে দিয়া। অ